হেল্ল' আপুনি কাপোৰ চিলাই আছেনে
হয় বাইদেউ চিলাই আছো।
অ' আপুনি কি কি কাপোৰ চিলায় বৰ্তমান?
বৰ্তমান মই মেখেলা চাদৰ ব্লাউজ সৰু মৰু ছোৱালীহঁতৰ ড্ৰেছ বিলাক ফ্ৰক বিলাক চিলাওঁ।
অঁ মোক কাপোৰ দুটামান চিলাই দিব লাগিছিলে আপুনি পাৰিবনে?
হয় বাইদেউ পাৰো, কি কাপোৰ চিলাই দিব লাগে বাইদেউ?
মোক মেখেলা চাদৰ তিনিযোৰ মান চিলাব লাগিছিলে লগতে তাৰ ব্লাউজো চিলাই দিব লাগিছিলে অকণমান ডিজাইনৰ।
অঁ। মেখেলা চাদৰটো, কিহৰ মেখেলা চাদৰ লাগে?
এ এইটো বোৱা মেখেলা চাদৰ।
অ' হ'ব হ'ব বাইদেউ। হে' ব্লাউজটো ডিজাইনটো ঢেৰ আছে নহয় আপোনাক কেনেকৈ লাগে?
অ' আপুনি আপুনি পাৰিলে মোক ফটো মাৰি দি খেদাব নিকি? নহ'লে মই যাম
হ'ব বাইদেউ আপুনি আহিলেও ভালে আছিলে আপুনি নিজৰ চকুৰ পৰা চালে হয় ফটোও দিব পাৰো বাইদেউ
আপুনি এনে দহি চহি চব গুঠি দিবনে
হয় হয় বাইদেউ চব গুঠি দিওঁ
অহ টকা কিমান মান ল'ব বাৰু
আপুনি তিনিযোৰ মেখেলা ল'ব ন
অ তিনিযোৰ মেখেলা চাদৰ
অহ মেখেলা চাদৰ আৰু ব্লাউজছো চিলোৱা পূৰা ছেট
অঁহ চেট
তেনি
নতুন নতু মানে একেই ডিজাইনৰ নহয় আৰু বেলেগ বেলেগ ডিজাইনৰ তিনিটা লাগিব
আপোনাক বেলেগ বেলেগ ধৰণৰ লাগে
অঁ আপুনি আপুনি ডিজাইনটো ফট ফটো মাৰি দিব এবাৰ চাই ল'ম তাৰপিছত আৰু এবাৰ ওচৰতে গৈ পেলাই চাম
হ'ব বাইদেউ আপোনাৰ তিনিখন মেখেলাৰ পৰিব পোন্ধৰশ
অঁ মেখেলা চাদৰ
হয় হয় মেখেলা চাদৰৰ পোন্ধৰশ পৰিব
দহিও গুঠি দিবনে
হয় হয় বাইদেউ
অহ আৰু ব্লাউজৰ কিমান মান পৰিব এনে ডিজাইন লৈ চিলালে আপুনি কিমান পইচা লয়
এনে ডিজাইন লৈ চিলাল লে আপোনাৰ তিনিশ টকা লও বাইদেউ এটা ব্লাউজৰ
অঁ তাৰপিছত এনে নৰ্মেল চিলালে
নৰ্মেল চিলালে আপোনাৰ ডেৰশ টকা লওঁ বাইদেউ
অঁ ঠিকে আছে কম পৰিমাণতে আপুনি কিবা কৰি আছে চাগে
হয় বাইদউ হয় এইটো মানে মোৰ দোকান খোলা মানে বেছি দিন হোৱা নাই নহয় সেই কাৰণে আৰু
অ' আপোনাৰ দোকান খোলা কিমান দিন হৈছে এনে
মোৰ দোকান খোলা ছয় মাহ হৈছে বাইদেউ
অ' আপুনি এনে সৰু সুৰা দোকান ঘৰতে খুলিছে নে কত'বা টাউনত খুলিছে
বাইদেউ মই টাউনত খুলিছো বাইদেউ
অ' আপোনাৰ দোকানৰ নামটোনো কি আপুনি ক'ব পাৰিব নেকি
হয় হয় মোৰ দোকানৰ নাম হৈছে মানিষা
হয়
সেইটো আমাৰ দোকানৰ নামটোৱে হৈছে মানিষা অকল আছে বাইদেউ
অ'
ঠিক আছে আপোনাৰ দোকানটো কোনটো জাগাত আছে আপুনি ক'ব পাৰিবনে
হয় বাইদেউ আমাৰ দোকানটো ৰাঙাপাৰা আমাৰ ট্ৰেইন ষ্টেচনৰ ওচৰতে আছে বাইদেউ
অ' ঠিক আছে আপুনি কি ডাঙৰকে দোকান দিছে
নহয় নহয় ইমানো ডাঙৰ নাই বাৰু সৰু সৰু সৰু মৰুৱে আছে বাইদেউ
আপুনি বহুত কিবা কিবি বিক্ৰী কৰেনে
হয় বাইদেউ মই ইমানো বহুতকে বিক্ৰী নকৰোঁ মেখেলা চাদৰ পাব ব্লাউজ পাব অ' সৰু সৰু পোৱালিৰ ফ্ৰক বিলাক পাব তাৰ পৰা অ' পোৱালিহঁতৰ স্কুলৰ ড্ৰেছবিলাক পাব বাইদেউ
অ' এনেই স্কুলৰ ড্ৰেছ কেইটা কিমান পৰে আঠ সাত বছৰ ছোৱালীৰ তাকেইতো আঠ আঠ সাত বছৰ ছোৱালী ল'ৰাৰ মানে এনেকৈ ড্ৰেছটো কিমান পৰে আপুনি ক'ব পাৰিব নেকি
হয় হয় আপোনাৰ আঠ সাত বয়সৰ ল'ৰা ছোৱালীৰ অ' স্কুলৰ ড্ৰেচটো আপোনাৰ পৰিব চাৰে বাৰশ পৰিব বাইদেউ
অ'
আপোনাক ডিছকাউণ্ট দি দিম বাৰু ডিছকাউণ্ট আছে আমাৰ দোকানত
অ' আৰু এনেও মেখেলা চাদৰ এটা চেট কিনিব গ'লে কিমান পইচা লাগিব
আপোনাৰ মেখেলা চাদৰ পৰা চেট পালে এতিয়া আপুনি কি ধৰণৰ মেখেলা চাদৰ লব তাৰ ওপৰত ক'ব পাৰিম বাইদেউ এই ভাল একদম ভালকে ঊনৰ ঊনৰ সূতা দি বনোৱা লাগে না এনে শ্লিপৰ থাকে সেইটো লাগে না এতিয়া আপুনি ক'ব পাৰেনে বাইদেউ
অ' বোৱা কাপোৰ নাই নেকি
বোৱা কাপোৰো আছে বৰ্তমান ইমান নাই আমাৰ দোকানত বোৱা কাপোৰ
এনেকে চিম্পল আছে, নে নে ডিজাইনৰো আছে।
সকলো ধৰণে আছে বাইদেউ।
অঁ। মোক মানে চিম্পল লাগিছিলে ছয়যোৰ মান।
অ। আপুনি কি বিক্ৰী কৰিব বাইদেউ?
নাই, এই ঘৰতে কিবা কাম এটা আছে যে। টো লাগিছিলে মানে। আপুনি দিব পাৰিব নেকি?
হয় বাইদেউ, দিব পাৰো।
অ, আপুনি দামটো ক'ব পাৰিব নেকি, কিমান ল'ব?
ছয়যোৰ মেখেলা চাদৰ পুৰা চেট লাগে ন বাইদেউ আপোনাক?
অঁ।
আপোনাক ব্লাউজ বিলাক কিবা চিলাই কিনি দিব লাগে না, আপুনি নিজে চিলাব বাইদেউ?
আ চিলাব নালাগে দিয়ক, এনেকাই লাগিছিলে।
অহ। এনেকুৱা হলে আপোনাৰ ছয় জোৰৰ মানৰ পৰিব চাৰিশ টকা, ডিচকাউন্ট দি কিনি। এনে ডিছ্কাউণ্ট নিদো যদি ছয়শ টকা হ'ব। আপোনাক মই চাৰিশ টকা দি দিওঁ।
অ।
আৰু বাইদেউ আপুনি কেতিয়া লাগে আপোনাক কাপোৰ বিলাক?
মোক কাপোৰটো মই কাইলৈ দোকানত যাম আপোনাৰ।
হয় হয় বাইদেউ।
অ। কাইলৈ লৈ যাম কেইটামান। তাৰপিছ আকৌ আকৌ নিম। মানে পোৱালি কেইটাৰ ফ্ৰক লাগিছিলে। তাছত ছোৱালী ছোৱালী পোৱালিৰ ফ্ৰক লাগিছিলে আৰু ল'ৰা পোৱালিৰ এনেকাই পেন্ট লাগিছিলে।
হয় হয় বাইদেউ। আপুনি যে সেয়া পোৱালিৰ এ স্কুলৰ ড্ৰেছটো চিলাম বুলি কৈছে যে? সেইটো মানে আপোনাক কেতিয়া লাগেনো বাইদেউ?
অ। এইটো মই কাইলৈ যাম নহয়। পোৱালিটোকো লৈ যাম। আপুনি জুখি কিনি আপুনি চাই লব। তাছত বেছি সোনকালে ইমান জল্দিও নালাগে। আপুনি পাঁচ দিনৰ ভিতৰত দিব পাৰিলে, ভাল হ'লে হয় আৰু।
হয় বাইদেউ হয়।
আপুনি দিব পাৰিবনে?
সেই ল'ৰা ছোৱালীৰ দুজন নে এজনে ল'ৰা য়া ছোৱালী লাগে আপোনাক বাইদেউ?
ছোৱালী এজনৰে লাগিছিলে।
ছোৱালী এজনে লাগে, আহ। কিমান দিনৰ ভিতৰত লাগে বুলি কৈছে? পাঁচ, ছয় দিন?
মানে পাঁচ দিনৰ ভিতৰত দিলে আপোনাৰ ভাল হলে হয়।
অ, হ'ব বাইদেউ। পাঁচ দিনটো মানে আপোনাৰ বেছিয়ে হৈ গ'ল। মই এয়া চাৰি তিনি দিনতে দিব পাৰো। কিয়নো? আমাৰ তাতে কাম কৰা মানুহ ধঢেৰ আছে নহয় বাইদেউ, সেইকাণে।
অ। আপুনি কাম কৰা মানুহ ৰাখিছে নি?
হয় বাইদেউ
কেইজনমান আছে এতিয়া এনে?
এনেই আমাৰ তাত পোন্ধৰজনমান আছে বাইদেউ।
অ আৰু লাগিছিলে নেকি কাম কৰা মানুহ?
হয় বাইদেউ লাগিছিলে আৰু পাঁচ জনী মান।
মানে দুজনীমান আছিলে সিহঁতে মানে এনেকাই কাপোৰ চিলোৱা শি কিম বুলি কিনি কৈছিল আপুনি যেতিয়া জানেই আপুনি যেতিয়া জানে আপুনি শিকাই দিব পাৰিবনে?
হয় হয় বাইদেউ কিয় নোৱাৰো পাৰো।
অঁ পইচা এনে কিমান লয় মাহত লয় না বছৰত লয় আপুনি?
মই মাহত লও এইটো শিকোৱা মাহত লও বাইদেউ।
অঁ কিমান লয়?
মই এজনৰ চাৰে তিনি হাজাৰ লওঁ বাইদেউ।
এটা মাহত
হয় হয়।
অঁ আপুনি তাতে চব চিলাবলৈ শিকাই দিবনে?
হয় হয় মই সকলো ধৰণৰ ডিজাইনটো চিলাও চিলাব কাৰণেও শিকাই দিওঁ আৰু ইয়াতেও কাম পাব পাৰে মোৰ তাতে।
অঁ আপোনাৰ দোকানতো কাম পাব পাৰে হয়।
হয় হয় বাইদেউ।
অঁ তেনেহলে আপুনি ডাঙৰ বিজনেছ কৰি চাগে?
হয় হয়, আমাৰ এইটো ৰঙাপাৰাত মানে এনেকা কাপোৰ বৈ কিনি চিলাই কিনি বিক্ৰী কৰা মানুহ বেছি নাই নহয়।
অ।
সেই কাৰণে আমাৰ দোকানতো এতিয়া ভালকে চলি আছে বাইদেউ।
এনে আপুনি এতিয়া দোকান দি কিনি কিমান প্ৰফিট হৈছে কেনে কেনেকুৱা পাইছে ভাল পাইছা নে?
হয় হয় বাইদেউ মই বিৰাট ভাল পাইছো মই মানে যেতিয়াৰ পৰা ইয়াতে ৰঙাপাৰত যেতিয়াৰ পৰা নিজৰ দোকান বনাই কিনি বহিছো বাইদেউ তেতিয়াৰ পৰা মই বহুত মানুহ কেইটা আহি কিনি এতিয়া চিনাজানাও হৈ গৈছে বহুত মানুহ কেইটা আহি থাকে। আৰু বহু ত কেইটাও মই লৈছো কামত আৰু বহু কেইটাও শিকিব আহি আছে বাৰু। মোক বিৰাট ভাল লাগিছে মোৰ প্ৰফিটো বহুত ভাল হৈছে।
হয়। এতিয়া মানে মোৰ ভাইটি এটা আছে সিও মানে এটা এনেকাই সৰু সুৰা কা পোৰৰ বিজনেচেই কৰিম বুলি কিনি ভাবিছে।
আৰু এনেকা চেণ্ডেল বিলাকো বিক্ৰীম বিক্ৰী কৰিম বুলি ভাবিছে আৰু। সেইকাৰণে আপোনাক সুধি লৈছো আপোনাৰ আপোনাৰ তাতে মানে দোকান এটা খুলিম বুলি ভাবিছে সেই ৰঙাপাৰাতে।
হয় হয় হয় ভালেই হ'ব বাইদেউ।
আপুনি দোকানৰ ৰেণ্ট দিয়ে নেকি?
নাই বাইদেউ সময় কৈ দিব মোৰ মানে সে বেছি দিন হোৱা নাই এতিয়া। মানে এতিয়া বিজনেছ ভালে গৈ আছে লেকিন ইমান বেছি দিন হোৱা নাই নহয় সেইকাৰণে অলপ প্ৰবলেম হৈ আছে বাইদেউ।
অ ভাড়া লয় নে?
ভাড়া নলওঁ বাইদেউ।
নহয় দুকানটো যে আপুনি দি আছে নিজৰে মাতি নে, আপুনি ভাড়া লৈ আছে?
অ মই ভাড়া লৈ আছো বাইদেউ।
অ কিমান দিয়ে?
মই এতিয়া কিমান বিক্ৰী হয় সেইটো ওপৰতটো নাথাকেই সিহঁতে যিমান ৰেট কৈছিলে আগতে সিমানে থাকে বাৰু মোৰতো হ'লে মাহে মাহে দি বৈ লাগিব দহ হাজাৰ বাইদেউ।
অঁ আপুনি ইমানখিনি ইনকাম কৰি মানে দহ হাজাৰ দিও প্ৰফিট হৈছে আৰু।
হয় হয় বাইদেউ।
অহ। আমাৰো খুলিম বুলি কিনি কৈছে সৰু সুৰা তাতে মইয়ো অকমান হা- টাপিতা লাগি দিম।
হয় বাইদেউ হয়।
তেনেহ'লে আপোনাৰ তাত মই কালি যাম কাপোৰৰ বিষয়ে কিবা কৰিব কাৰণে, আপুনি ছয়যোৰ কাপোৰটো মানে চাই কিনি থৈ দিব, মানে কালাৰিং কালাৰিং হ'ব নহয় ন?
হয় হয় বাইদেউ হ'ব।
মানে এটা ৰঙৰে দুটা লাগিছিলে মানে দুটা দুটা কৰি ছয়টা।
হয় হয় বাইদেউ হৈ যাব আপুনি টেনচন নকৰক।
ঠিক আছে ধন্যবাদ আপোনাৰ লগত কথা পাতি ভাল লাগিল।
ধন্যবাদ বাইদেউ আপোনাৰ লগত কথা